অ ক
শুনি আছা?
অ আছো দে।
অ যাব হ'লে নেকি?
অ যাম আৰু এ অলপ দেৰিকে যাম আৰু, অ পাঁচ মিনিট মান পিছত যাম পাঁচ দহ মিনিট পিছত।
অ এ বাকী তই কি নেটৱৰ্কতটো পোৱা নাছিলি নেকি?
অ সেই বিজি বিজি দেখাই আছিল দেখোন।
অ তহঁতৰ সেই গছৰ আম শেষ হ'ল নেকি?
গছৰ আম শেষ হৈছে এ মাজতে এটা দুটা লাগি লাগি পচি পচি শেষ হৈ যায়।
অ এতিয়া কি চব্জি লাগি আছে ঘৰত?
এতিয়া আমাৰ তিয় লাগিছিল দুটা লাগি কেনে দেখোন এটা পচি গেল আৰু এটা সিদিনাখান সগীত দিছে মায়ে।
অ আমাৰো তিয়হ লাগিছে তিয়হ এটা দুটা লাগি আছে। এই অকমানি অকমানি মেন মানে তিনটা মান ভাজ ধৰি পেলাই হয় আৰু পকাই ফুটে দে পচি যায় পেলাই দে সয়ে হৈ আছে।
অ আমাৰো সেই নতুন গাছ এই এ দুটাই লাগিছিল এটা বেয়া হৈ গেল আৰু এটা সেইদিনাখন প্ৰসাদত দিছ মায় আমতি চোৱাৰ দিনা।
অ। তাৰে পিছত আকৌ লাওডালো ওলা বেগাই আছে কিন্তু লাও লগা নাই কহি পেলাই আৰু কচি পচি যায় আকৌ পেলাই দিয়ে। তেনেকুৱাই আছে, মানে এটা বস্তু খাব পোৱা নাই আৰু।
অ আমাৰ এই বেঙেনা লাগি আছে সেই বেঙেনা ইয়াত এটা এটাকে লাগে সেনেকে চিঙি চিঙি খাওঁ আৰু দুটা তিনটাকে লাগে
উম তৰ পুহা আছে নেকি পুহা
অ আজি চিঙচিয়ে মাই দুডাল এ হেৰি আগ
বেছি নে কম
এ দুডাল মাত্ৰ অলপমান লাগছিল মানে অলপে হৈছিল একডালে বাগি গৈছিল যোৱাৰ পিছত আৰু মাই চিঙছি সেইডাল এ আজি দুডাল চিঙছি আগ
অ মোৰ মানে পুইশাকে বহুত খাব মন যাইছে আমাৰ গছত আমাৰ যে এডাল ৰুইছিল যে তাৰে আগতটো সিদিনাখন চিঙি পেলাই চাৰিটামান পাতে সিতি মানে ভাজি পেলাই খালো অকনমান হৈছেি তথাপিতো ইমান সোৱাদ পাইছো মই
আমাৰো মায়ে আজি দুডাল লাগচিংচি নায়ে এইবাৰ নাই সিবাৰ যোৱাবাৰ লাগছিল বহুত বুত খিনি কিন্তু যোৱাবাৰ লাগিলেও সেই পেলনি গেছিে বহুত খিনি খা নাছিলো না গাৰ বিষ কাৰণে আৰু মোনোবাইে লৈ গৈছিল
এ মই একেবাৰে যিমান বেয়া হলো সেই বস্তুটো মই খাব বিৰাট সোৱাদ পাওঁ আৰু
আৰু খালী গাৰ বিষ উঠে নহয়
অ মই মানে বিৰাটেই সোৱাদ পাওঁ এইয়া কি মাহী যে যায় ক কামত যে যায় তাতে নাই নেকি ইহতৰ
আ নাই নাই দেখোন গম পা সুধবা লাগিব ৰ
সধি চাবিচোন যদি আছে এবাৰ এবাৰ আনা বুলি শুনা পাইছিলো নহয় সফালৰ পৰা কৰ'বাৰ পৰা
অ এই একবাৰ মানে সিহঁতৰ অ কাষৰে ঘৰৰ কাষৰে তাৰে পৰা আনিছিল মানে উঘলি দিছিল পিছত মায়ে লৈ আহিছিল এইবাৰক পাই যদি লৈ আহিবা দিম ৰ দিবা দিম
লৈ ভা দিবিচোন মোৰ মানে বহুত খাব মন যায় আছে
অ এ সেই আমাৰো সেই কি বুলি কয় কল সিদিনাখানে গছ কাটোোতে পৰি গৈছি কল বিিলাক গোতে বেয়াই হৈ গৈছি খাৱাও নাই কুৰে ধোৱা নাই
উম
দুইদিন আঞ্জা খালো
অ
একদিন ভাজা খালো সেনেকে আছে পৰি ফেলাই ইতা এনে পুখু পকি পকি গৈছে কাঁহা আগতে
উম অ এইবাৰ বোলে দুৰ্গা পূজা ইয়াতে পাতিব এল পি স্কুলত গম পাইছা নেকি
অ পছ পাইছো ৰ এই মিটিঙৰ কাৰণে দেখোন হেৰি দিবা আহিছিল এখান এই
বা ছী ছিত চি চিঠি বিলাই আছে দেখোন আমাকো দিছে আম কালি ভিনদৰে লগ পাই পেলাই
অ দিছি ৰ আমাক কালি ৰাতিপুৱা দিবা বিলা লাবা আহিছিল দেখোন দিচি এই মিটিং আছে বোলে এল পি স্কুলত
তাকে ভালে হ' দে ওচৰতে দুৰ্গা পূজা খন হ অ মানে পাঞ্জা বাৰি লাগি অ ৰাতিপুৱাৰ ভাগত পাঞ্জাৱাৰীত লাগি খোজকাঢ়ি যোৱাত চাইতে ওচৰতে খোজকাঢ়ি যায় সেয়া আ চা কৰি আহিব পাৰিম
অ সেই আৰু শুৱনি হব জাগা খিনি কিবা লাগিব হ'ব আৰু ভাল লাগিব আৰু জোগা খিনি
অ এনে বাকী আৰু বাহিৰ পিছতোতো আবেলিো আবেলি আৰু ৰাতিপুৱা ভাগৰ খিনি মানে ওচৰতে হ'ব আৰু এইবাৰ ভাল লাগিব আৰু
আবেলি আৰু কি আৰু ইয়াতে থাকা থাকবি থাকব না মানুহ বিলাক ত দূৰ দূৰ জেগাতে ফুুৰবা যাব আৰু
অ এনেকুৱাই যাম দে এইবাৰ ক'ত ক'ত যাওঁ আৰু পূজাটো আহক আহিলে
যাম সেইবাৰতো ৰাস্তা ৰাস্তাই ঘূৰি ঘূৰি আহিছিলোঁ আমি।
উম, আৰু কি বুলি কয় কি ল'ম বুলি ভাবছা এইবাৰ কাপোৰ?
এইবাৰ বোলে কাপোৰ চাপোৰ নেদে আৰু।
অ', তথাপিতো আৰু তোৰ বোলে চোন অনলাইনত বোলে ছেভ কৰি থৈছে এবাৰ পৰা এযোৰ লৈ লবি।
এ চেভে কৰি থৈছো তহঁতক দেখাবা মোক দি মই লবা কাৰণে নহয় নহয়।
তোৰ আৰু পিছে বহুত কাপোৰ আছে দে তই নলালেও কথা নাই।
কাপোৰ থাকলেও নাই আৰু কি একদিন পিন্ধাৰ পিছত আৰু সেইযোৰ কাপোৰৰ আৰু মূল্য নাথ
নাথাকে তথাপিতো আৰু কি পাৰলি লবি আৰু।
পাৰলি মানে কি দিলি লবা লাগিব আৰু নেদলিটো লোৱা নহব।
উম, দিব দে কি টেনচন লৈছা ত'। তোৰ বৌয়েৰে আছে দাদেৰে আছে কিয়া নিদিবনো?
বৌয়েৰে আছে দাদেৰে আছে থাকলে কি হব বাৰডেত দামী দামী বস্তু তো দিয়ে থৈ দিছি না।
অ', তেতিয়াহ'লে আৰু বেলেগ বেছি আশা কৰি লাভ নাই আৰু পালি ল'বি নাপালি নল'বি আৰ।
ই তাৰ আৰু তহঁতৰ পৰা যদি পাওঁ পাম আৰু মুনু বাহঁতৰ পৰা পাওঁ যদি পাম আৰু বাকী আৰু বেলেগৰ আশা কৰি লাভ নাই আৰু বস্তু
নাই ৰ' দিলি লবি নললে চাবি
হয় সেনে কৰবা লাগব উপায়তো নাই দিলি আৰু ল'বা লাগিব নেদিলি আৰু ক'ত ল'বা পাই চাবাই লাগব
উম, দে ঠিকে আছে দে আশাটো কৰি থাক। পিছৰটো পিছত হব উম, পিছৰটো পিছত হব কি হয়?
অ', তাকেইতো।
বাই মানুহ আশা কৰবা লাগে। আশা আশা মানে আশা অ' আশা কৰাটো ভাল বাকি এ আশা কৰাৰ পিছত পাখা গজাটোহে বৰ দুখৰ হয় উম, সেইকাৰণে মই আজিকালি বেছি আশা কৰাতো বাদেই দিছো আৰু।
আশা কৰবা নালগে অৱশ্য।
মই আশা কৰা বাদে দিছো দে কাৰণ কিয়া আশা কৰি থাকলে পিছত বহুত দুখ লাগে।
অ',
সেইকাৰণে মই আশা কৰা বাদ দিছোঁ।
আশা কৰাতকে নকৰাই ভাল দে।
মই এইবিলাক টেনচন বাদেই দিছোঁ আৰু মানুহক বস্তু খোজা দিবা নেদবা মই একোৱেই নহয় মই এতিয়া চব বন চাইলেণ্ট মুড হৈ গৈছোঁ এতিয়া মই, মই এতিয়া নকওঁৱেই। তে বিশ্বাস কৰবি মই দিনটোত এবাৰো এতিয়া মই ভিনদৈৰে ফোনে নকৰো মোক কৰবা মানা কৰছি মই নকৰুৱে আজি দুই তিন দিন হল মই ফোন কৰা নাই মোৰ মোবাইল দি
মৰম কমি গৈছে নেকি?
কি কবি সদায় লাগিয়ে থাকে সদায় লাগিয়ে থাকে আমাৰ
অ',
সেইকাৰণে মই ফোনে কৰা বাদ দিছোঁ যা, যি হয় তাকে হ'ব। সেইকাৰণে এই তন্তৰ লগত কথা পাতি আছোঁ।
ঠিকে আছে দেনকে হ'লেও টাইম পাছ কৰি থাকিব লাগিব আৰু।
ন, সেই। অ, এনেকে টাইম পাছ কৰিেললে মন চন ভাল লগাই আছো আৰু তাৰ বাহিৰে কি বেলেগ যে কথা। ক, পা মানুহ নায়য়ে আমাৰ ক'ত নোপাম কথা পতা মানুহ উম,
দে, মোকে। ফোন কৰি মন চন বেয়া লাগলি এনকে।
অ, সেইকাৰণে আৰু বাদ দিছো দেই আৰু এইবলাক।
অ, ঠিক।
এই, বাকী আৰু এতিয়া মোকো দিনতটো ফোন নকৰে মইও নকৰো। কিবা, মোক কৈছে আৰু বজাৰ চজাৰ লাগিলেও মোক নকবি ফোন চোন কৰি মই। হ'ব নকওঁ যদি আৰু যি থাকে সেইটো বনাই দিম ন, নাথাকিলে নাই ন। বনাও তাৰ পিছত নিজে গম পাবি খালি মোক গালি দুলি নাপাবিবি আৰু নবনালি। ময়ও সেনেকে কৈ থৈ দিছো।
অ, যি আনি দে সেয়ে বনাবি আনি নিদিলি নালকে বনাবা।
অ, কালি ডুবি ডুবিত মাৰ অ,
নিমখ তেল ভাতো খাবা লাগে তো ভাল লাগে খাই গৰমে গৰমে।
কালি ডুবি ডুবিধ মাছ আনি দিছে। মই একো হোৱা নাই পাছপ পৰালা খিনি বাচিছো বনাইছো দিছো। মানে কি মই আনিলিও নক অ, নানিলোও নকওঁ এতিয়া মই মানে এতিয়া বেঙা আৰু সদা মানুহ এ থাকম।
অ, মাছ আনি দিছে খা, আৰু খা, আনি দিছে মাছ বনা খা।
উ, সেইয়াই সেইটোয়ে কৰছো। অ, সেইটোয়ে কৰিছো মই আৰু বেলেগ নাই মই নতুনকে আৰু নকওঁ যে এইটো আনিবা সেইটো আনিবা সেইটো আনিবা বিলাক। চিচটেম বন্ধ কৰি দিছো আৰু স, মানুহ বিলাকক বেছি। ফোন মাৰি থাকিলেও বহুত বেছি বুলি। কিবা অলপ বেলেগ বুলি ভাবে মানুহক বেছি কোন মাই থাকিলে, অলপ বেলেগ। বুলি ভাবে সেইকাৰণে অলপমান কমাই দিছো চ
ঠিকেই আছে দে।
উ এয়াই।
উম,
বাকী বাবু বা কি কৰি আছে ঘৰত।
অ, তই মাহীহঁতৰ ঘৰতে আছা।
অ, বাবৌ ঘৰতে আছে কি কৰি আছে ভাতো বনোৱা নাই বনাবা লাগিব অ যাই পেলাই।
তাক কি ৰাতিপুৱা একো খোৱা নাই।
হা,
ৰাতিপুৱা আকো খওঁৱা নাই তাক।
খাইছেি ভাত ভাত ব আছিল নহয় ৰাতিৰ ভাত।
অ,
ৰাতিৰ ভাত আছিল তাকে অলপ অলপ দুইতে খালো।
ঠিকে আছে দে।
উ, খাই লৈ পেলাই মই অকমান দেৰিকে বনাম আৰু গৰমে গৰমে খাই দিম আৰু ভাতকেইটা।
অ, জেঠীমাহাতে বা বনালাক মানে ভাত।
মায়হতে বনাই আছে চাগ এতিয়া আমাৰ বাবু আৰু মই অকন অকন খাই লৈছো মানে ইমান টেনশ্যন নাই এতিয়া মানে ভাত। কেইটামান বনাম আৰু দুইটা খাম মানে ভিনদৰে নাহিলি ইমান প্ৰব্লেম নহয় ইমান চিন্তা কৰিব লগা নাই যে অমুক বনাব লাগে। কি দুখ টকা লাগে
অ
মানে সেইকাৰণে বাবু আৰু মই ৰাতিৰ চব্জি আছে মাছৰ চবজি সেই আছে আকৌ অমান তিহৰ চিঁহৰ চালাদ কৰি ল'ম লৈ পেলাই সেনেকে খাম এতিয়া
অ
আৰু বাৰু মেস্টা টেঙা পাত আছে দে চোন দুটামান বনাই দিম মইতো খাবা নোৱাৰো ভিন্দলৈকে বনাই দিব লাগিব আৰু
উম দিবি বনাই এই গৰমত টেঙা আঞ্জা চাঞ্জা খোৱাই ভাল
অ ভালে কালি আঞ্জা খান খাই ইমান সোৱাদ পাইছো তাতে আৰু মাছ দি দিছো যে সৰু মাছ ইমান সোৱাদ পাইছো নহয় আঞ্জাখন মানে কি ক'ম আৰু মানে সেই সোৱাদতে গোটেই মানে কি ভাতেদি খালোঁ পিও খালোঁ খাই লৈ পেলাই ৰাতি এতিয়া আৰু মজা আৰু
ঠিকে আছে দে দে হ'ব দে নহ'লি পিছত ফোন কৰিম দে পিছত ফোন কৰিম দে হৈছে পিছত ফোন কৰিম দে হ'ব দে
অ দে হ'ব দে দে ৰাখো দে কালি মাৰিম দে
দে দে কাত
হয়, দে অ'!